হেল্ল'।
এ, কোৱা।
কি কৈছা।
কি কৰিবা আৰু গৰম, বিচনাতে পৰি আছো ফেন হেৰিখন লগাই।
এনেকুৱা গৰমো, মই গাাহীৰ লোৱাব। লৰাবোৰ গছত লৈ ৰখি আছে কেম খেলি আছে, মই ওলাই আহি। মই ওলাই আহি আকৌ ইয়াত পালোহি। এতিয়া কি কৰিবা, ভাত খাবলৈও নোৱাৰিতি ভাত খাই। খাবও নোৱাৰি ইমান গৰমৰ বাব বা।
পানীকে খাই থাকিবলৈ মন যায় আৰু।
ধুনীয়াকে কাম এটা কৰিব পাৰি আৰু ধুনীয়াকে তেতেলী পানী বা নেমু অকণ চেপি ধুনীয়াকে।
উম, পাৰি পাৰি। এনেই তোমাৰ, সেই ঠাণ্ডা হেই। মানে ক'ল্ড ড্ৰিংকছ কিবা কিবি খোৱাতকে সেইবোৰ খুৱাইাই গাল।
অ কল্ড ড্ৰিং চলড্ৰিং খোৱাতকে তোমাৰ এই যিবোৰ লোকেল বিলাক নেমু চৰ্বত। তাৰ পৰা তোমাৰ এনেকুৱা টেটেলী পানী। এইবিলাক খুৱাই ভাল
তাকেহে।
আছা ঘৰতে নে?
মই ঘৰতে। তুমি?
মই সেই দোকানৰ মুখলৈ ওলাই আহিলো এনেকুৱা গৰম। এই গৰম বিলাক হেৰি আ হৈছে আকৌ, এতিয়া গছ গছনিকৌ কটা প্ৰকটো বেছি। ঠ আছে ন যেতিয়া যেতিয়া। গছ গছন এই বিলাক কাটে তোমাৰ ধৰি লোৱা গছ গছনিয় নাই দেখোন। এতিয়া আমাৰ ইয়াটোতে। কিবা এটা বনাবলৈ হলে গছ গছ গছ গছনি কাটি চেচ। পাহাৰ এতিয়া অৰুণাচলত পাহাৰ সোপায়, কাটি খহাই মেলি। তাত আকৌ এতিয়া কি কৰিব লৈছে বিল্ডিং বনাবলৈহে লৈছে।
সেইটোৱে।
এইবিলাকলে কৈ থাক, মানে যিমান এইবিলাক। কৰি থাকিব সিমানটো আমাৰ নিজৰ নিজৰ লোকচানলৈ দিশে গতি কৰি আছোঁ।
উম এ মানুহে মানে নিজৰ লাখ বিলাসটোহে বিচাৰিছে পিছ। চলে যে কি হব সেইটো বিচৰা নাই।
এতিয়া মানে সেইটো দিশলৈ সেইটোয়ে হৈ আছে কোনে কি কৰিব কি নকৰিব একো কাৰজ চিন্তা নাই। মুঠতে বছ কৰিব লাগে নে লাগে কৰিছে নে কৰিছো আও সেই
মানে মানে কি হৈছে গম পাইছ নে কথাটো ভাবিছে এটা যেনিবা অট্টালিকা ইটোৱে ভাবিব আও ইহে বনাব পাৰে নি ময়ো বনাও এইটো কাৰণে ইটোট কে ইটো চৰা মানে এনেকে হৈ হৈ গৈ আছে।
অ মেইন কাহিনীটো সেইটোৱে হৈ আছে মানে চবেই নিজৰ নিজৰটো চিন্তা কৰিবলৈ ললে ন। তুমি ধৰি লোৱা এতিয়া চবেই এনেকে হ'ল মানে তুমি ঘতি তুমি যেনিবা আজি গাড়ী এখন ললা কাইলে তুমি কিবা এটা কৰিলে তোমাৰ লাইফষ্টাইলটো সলনি হৈ গ'ল। তোমাক দেখি আকৌ মানে তেনেকুৱা এটা বিচাৰে ন ঘৰ ঘৰৰ পানী নপৰা ঘৰ কোনে নিবিচাৰে।
সেইটোৱে নহয় নহয় সেইটোও হয়। সেইটোও হয় পানী নপৰা ঘৰটো বিচাই কিন্তু গছ গজোৰত নকটাকো পাৰি ন।
সেইটো হয় কিন্তু এতিয়া বৰ্তমান সময়তো ব্যৱস্থাতে তেনেকুৱা হৈ গৈ আছে ন গছ আৰু মিনিট ক'বলৈ গ'লে চাইণ্টিফিকেলি হ'লেও এজোপা গছ কাটিলে ৰুব লাগে আজিকালি এজোপা কাটি থৈছো দাম ন ডাঙৰ এজোপা গছ যেতিয়া তুমি ডাঙৰ গছ এজোপা আঁহত গছ বা জুই গছ এজোপা কাটি দিবা ইমান ডাঙৰ গছ এজোপা কাট যিমান ডাঙৰ গছ এজোপা যেতিয়া কাটি দিব, সেই গছজোপা কটাৰ পিছত তুমি যোনো আকৌ পাৰিবা জানো তেনেকুৱা এজোপা গছ হৰাবলে তুমি সেই গছজোপাত কমে বিশ ত্ৰিশ বছৰ বিছ ত্ৰিশ বছৰ মোৰ হয় ন বিছ ত্ৰিশ বছৰ এটা পুলি বাচিব লাগে এক বছৰ ধৰ, একবছৰ ডেৰ বছৰ লাগিব। তাত আকৌ তোমাৰ ছাগলীয়ে খাব কিবাই খাব কিবাই খাব সেইবিলাক আকৌ পুলিটো আজিকালি পাঁচ জুন বিশ্ব পৰিবেশ দিৱস পাতে মানুহক দেখাই পতা হ'ল। ধুনীয়াকে পুলি এটা ৰুব উম পুলি এটা
অ সামাজিক মাধ্যমত এনে দেখাবলে আমুকটো কৰিছো বুলি।
অ সামাজিক মাধ্যমত দেখ খাবলে হয় পুলি এটা ৰুলে ৰুই পেলাই না প্ৰতিপালন কৰে না পানী অকণ দিয়ে। সেই পুলিটো গ'ল, সেইটো এনেয় সেইদিনা ৰোৱাৰ দিনা ৰোৱা দিনা ফটো এটা মাৰিলে দিলে মে আজৰি হ'ল আৰু সেনে সেইটো চেপটাৰ চেচ আৰু মানে চব তেনেকুৱা দিশ হলেহে গতি কৰি আছে কোনো চিৰিয়াচনেছ নাই ন
উম মই তোমাৰ আ দেউতাক শুই আছেনে এনে
অ
অ মই তোমাৰ তিনিবছৰ আগতে অৰ্জুন পুলি এটা ৰুছিলো ডাঙৰ হৈ আছেগে বাৰু তাকে
অ অ তাকে মানে বস্তুতটো ভাল ডাঙৰ অ হেৰি কৰিলে ভাল এতিয়া আমাৰ আক সেইটো নহয় ন ঐ ই সঁচাকে দেই এই ৰ'দত পথাৰত মানুহবোৰ কিছু থাকে আকৌ দেই
তাকে সেইটোয়ে চা পা পথাৰত মানে এতিয়া ৰুই মেলি অকমান বহো বুলি ক'ব লাগে গছ নাই চাহত চাহঁত বহো বুলি কবলে
পাৰ এটা নাই আনকি আগৰ নিচিনা আগতে প পথাৰ বুলি ক'লে পাৰ থাকে বতাহ মাৰি থাকে থাকিবলৈ কি ধুনীয়া লাগে এতিয়া নাই সেইবিলাক ব্যয়ৱস্থা নাই
সেইটো বাদ দিয়া হোণ গৰু ছাগলী কেইটো ৰ'দতে এনেকা থাকে ছা অকণো
এই এতিয়া যে গৰু ছাগলী বেমাৰ বিলাক গোট খাইছে- কিবা গোট খাইছে সেইবিলাকেই কাৰণবোৰ হৈছে ন কোনো- কাৰো আকৌ হেৰি নাইকিয়া কে হৈ গৈ আছে-
উম সেই ত মানুহে ক এতিয়া অচিনাকি বেমাৰ আহিছে- তাইহে পৰি মানে ন নিজে মানে নিজে ঘটিত আছে-
ঘটি লোৱা নিচিনা হৈছে গোটেই কথাাবোৰ এতিয়া- হেৰি কৰিবলৈ গৰু এতিয়া শুনা গৰু আমি এতিয়া গৰু বিহুত নাই- গৰু বিহুৰ দিনা যিমান বোৰ বস্তু- চ গৰু গাত দিব লাগে বা গৰু চাত বনাওঁতে তেনেকে আমাৰ অসমীয়া পৰম্পৰা গৰু চ- চাত বনাব লাগে গৰু বনাই তাত - কিবা কিবি ঢেৰ মানে শাক পাচলিৰ পৰা ধৰি ঢেৰ বস্তু মাহ হালধিৰে গৰু ধুৱাব লাগে- আজিকালিৰ মিনু আজি- আজিকালি ঘৰত কৰা মাহ হালধি হালধি দেখোন ঘৰত কৰা নায়েই-
নাই নাই-
ঘৰত কৰা হালধি তুমি-
আৰু তোমাৰ চাল- অ চাদ বনাবলে তোমাৰ সাৰ দিয়া সেইকেইটাকে আনে জাতিলাও কেইটা বেঙেনা কেইটা-
সেইবোৰ চব সাৰ দিয়া হ'ল আগতে ঘৰ বস্তু আছিলে ঘৰ- কৌৱে সেই ঘৰ নিজৰ বাৰীত হয় এতিয়া নাই-
ইঘৰে সিঘৰে সলনি কৰি লব ইটো নাথাকিলে সি-
অ অ সেইবিলাক সেইবোৰতো সময় নাইকিয়া নিচিনা- নিচিনা হৈ গুচি গ'ল ন গোটেই পৰম পৰম্পৰা কৃষ্টিপা ধৰি গোটেইখিনি- এতিয়া কি হ'ল এতিয়া বিহুতে- বিহুৱে চোৱা চোন বিহু ষ্টেজলৈ গুচি গ'লগে-
অ আগতেতো তোমাৰ ডাঙৰ বত গছৰ তলত বা আহত গছ
আহত ডাঙৰখন গছৰ তলত বিহু আছিলে এতিয়া বিহু গ'ল ক'ত পালেগে- হেয়াত ষ্টেজত ষ্টেজত ৰাতি হলে ফাংচন ৰাতি- ৰাতি হলে মদ মদ নি খাই মেলি ফাংচন হয়- দিনত হলেহে এতিয়ানো কি কৰিবা এতিয়া আমাৰ- দৈনন্দিন জীৱন ভাসটোৱে সলনি হৈ গ'ল ন চাবলৈ গ'লে আমিতো সাৰ দিয়া- পাচলিয়ে খাব লাগে-
হ আকৌ তোমাৰ আগতে তোমাৰ অ ধান কাটি- তি বা হৰি পি তোমাৰ গৰু গাড়ীহে আজিকালিতো গৰু গাডী দেখি-
আজিকালি গৰু গাইতটো নাই আমাৰ ঘ- ঘৰত আছিলে আগতে বাৰ এতিয়াতো গৰু গাড়ী নাই মানে কি হ'ল আমাৰ ঘৰতে গৰু গাড়ীত আনিব পৰা গৰুৱে নাই- আগতে যি বলধ গৰু আছিলে মোতকে ডাঙৰ ডাঙৰ- এতিয়া সেই বলত গৰু নাই গৰু কাটিব হেৰি কৰিব- ক'বা টানিব কৰ'বা এতিয়া মাটি মাত- তি একদম সহজ কথাটো ক'বলৈ গ'লে মাটি ৰোৱাটো মাটি ৰোৱাটো ট্ৰেক্টৰ মাটি- বোলেনো কি ধান খেতি ভাল হ'ব আগতে গৰুৱে বালে একদম- গেলি মেলি মাটি-
আৰু তোমাৰ ফ ফচলো ভাল হয় ন তেতিয়া আগতে - তে এতিয়া তোমাৰ চাবাচোন এই বোলে এইবাৰ ধানেই নোলালে আমুখে তামুখে-
অ সেইবিলাক হয় আৰু ক ইউৰিয়ান আজিকালি কি হ'ল কথাবোৰ- তোমাৰ পথাৰত কি ক একদউন চাবলৈ গ'লে তোমাৰ ইউৰিয়া দিয়ে- ইউৰিয়া দিব কিবা দিব কিবা দিব কিন্তু বস্তুতটো- গোটেইটো ৰেডিমেডহে বনি যায় ন- ইয়াতো কোনো হিচাপেই নাথাকে বোলে এইটো দিছোঁ সেইটো- প্ৰাকৃতিক হিচাপে নাই ন আগতে কি হয়- একদম খোলা কবলৈ গ'লে নদীৰ পানী হয় কিবা হয়- পানী হলে তাৰ পলহটো থাকে পলহটো পলহটোৰ পিছত কি হব? পলহ হ'লে পেলাই মাটিখিনি খেতি ভাল হয় মানে পলহ হলে পলসুৱা মাটিত খেতি ভাল হয় আমি সৰুতে পঢ়িছিলো। এতিয়া না পলসুৱা মাটি হবলৈ পাইছে নাই সেই ট্ৰেক্টৰ এদিন বালে বাই পেলাই পাছদিনা বোকা দি দিলে আজৰি কাহিনী খতম সিটো কৰিব আগদিনা।
অ আগৰ তোমাৰ মনত আছে নাই আগতে এ হাল বালে যেন শেলুক যেন ওলাই বোকাত
এই সেয়া তোমাৰ যেতিয়া মাটি কঢহাই মাটি কখহাই শেলো বোলে খাই বৰু মজা লাগে আকৌ খাবলৈ এনেকুৱা টেষ্ট ভাল হয় মানে এ আজিকালি ল'ৰা ছোৱালী সেইবিলাক বস্তু তুনো কি চিনিয়ে নাপায়। আগতে কেঁকুৱা এনেকে গাঁতত হাত ভৰাই কেঁকুৱা উলিয়াই আনি সেইবিলাক এতিয়াতো নাই।
উম কেঁকুৰা তুমি পুৰিয়া চাটনি কৰি খাবা আৰু।
খাই মজা লাগে সেইবোৰ বস্তুতটো এতিয়া পাবলে নাইকিয়া হৈ থাকিলে। সময় চব সলনি সলনি দিশলৈ গতি কৰি আছে আৰু
আকৌ মাঘৰ বিহুত যে চুঙা পিঠা বৰা চাউল চুঙা পিঠা যেন
অ এতিয়া বাহ এ আজিকালি তেনেকুৱা বাঁহে পাবলে নাইকীয়া হয় গল। বাঁহ বাহনীও কেইো আছে মানুহ বাহনিয়ে নাই দেখোন অ বাঁহৰ মানে যিটো হেৰি আছ চুঙা চুঙাউল বুলি কয় চুঙাউল একদম ধুনীয়াে হাঁহৰ মাংস লগত চুঙা চাউল খাই আগতে সেইটো বিশেষকে মাক মাঘ। বিহুত মেজিত কয় মেজি মানে এনেকেু মেজি দিয়ে মেজি জুই জ্বলাই ন মেজি জুইত জুই পেলাই সেইটো ক সেইটোতো নাইকিয়া দিশলে গতি কৰিলে নাই এতিযয়া মেজি। বুলি ক'লে মেজি। বুলি ক'লে মাংস অকণ আনি ধুনীয়াকে ভিতৰত বনাব আহি মেজি পাঁচ মিনিট মেজিৰ ওচৰত থাকিলে। তাৰপা গ'ল মানুহ কো মানুহ কলে গ'ল। কোননেও নাযায় তাৰ পিছত আহি ভাত খালে।
আৰু এটা কথা মানে আগতে তোমাৰ
নামঘৰতে গোটেই ৰাইজে মেলি এটা ডাঙৰকে মেজি বনাই কিন্তু আজিকালি ঘৰে ঘৰে
আজিকালি মানে কথাটো কি হল আগৰ দিনত সমাজত সমাজৰ মানে তিনি নম্বাৰ মানুহৰ সমাজ বুলি মিলা প্ৰীতি থ থাকি সমাজ বুলি কিবা এটা আছিলে বস্তু এটা মানে একগোট হৈ থকা আছিলে। আজিকালি বৰসবাহটো বাদে বাইছ কি যিখন স যিভাগ সেৱা সেই বাৰ্ষিক সেৱাবাদৰ বাদে বসবাহতো এ মানুহতো গোট খোৱা নিয়মেই নাই গোটেই গাঁৱৰ মানুহ তুমি কি নাযায় ন চব নি
নাযায় সেইটোৱে আৰু তোমাৰ আজিকালি এই ঘৰ ঘৰে বোলে আমুখ হে নাযাওঁ। কাজিয়া আহে ত আমুখে আগতেতো চবৰে ঘলে চব যায়
অ অ সেইখিনি চবৰ স সলনি হৈ থাকিব ন। চব নিজৰ নিজৰ। নিজৰ নিজৰ কামত বিজি চবেই নিজৰ নিজৰ কাম কৰিব সেইটো কাৰণে সম বস্তু বিলাক কি হ'ল চেঞ্জ হৈ গুচি গ'লগে মানে।
এ একেবাৰে সলনি হ'ল চব চন্তন
এতিয়া তুমি একদম বৰসবাহৰ দিনা মানুহ। বৰ একদম উদাহৰণস্বৰূপে নামঘৰ দিনা বৰসবাহ পাতে যায় ৰাইজৰ পাতে সেইদিনা ৰাতি ভাওনাখন পাতিবলৈ গাম ভাওনা খন থাকে সেই ভাওনাখন পাতিবলৈও কি হয় বেলেগক দিবলগীয়া হয়।
অ সেইটোৱে সেইটোৱে উম একতাবোধ নাইকিয়া হৈ হৈ গৈ আছে দিনক দিনে
অ মানুহ বিলাকৰ মাজত মানে কিবা মিলা প্ৰীতি সম্প্ৰীতি সেইবিলাক
উম মৰম তেনে অ মৰম দে ভায়ে ভায়ে মাজতে কাজিয়া হয় আৰু মাতি লগত তাৰনো বেলেগলেনো কি চাবা
উম সেইটোৱে মেইন কথাটো ন চব যদি নাথাকে তেতিনো কি কৰিব নো বাও
ত
অ বাকী হেৰি নহয়
কি
তোমালোকে আমাৰ ফালে কেতিয়া আহিবা আমাৰ ঘৰৰ ফালে
ঘৰ যাব লাগিব ৰবা এতিয়া বন্ধ পাইছোঁহে এদিন গৈ আহিমগে
কোনোবা দিন আহিবা ধুনীয়াকে
উম অ অ যাম হাঁহ মাংস খোৱাবানে লগত
হৈ যাব কুমুৰা ঘৰতে আছে চালিত লগা ধুনীয়াকে বনাই খোৱাই দিম
খোৱাবা খোৱাবা
এতি কোমোৰা হাঁহে কোমোৰা হাঁহে ধুনীয়াকে বনাই লৈ
উম এদিন কোমল চাউল দৈ খাব মাতিবা
কোমল চাউলদৈ এ সেইটো টো আৰু আমাৰ ঘৰত থাকিবই সেইটো একদম ফেভাইট বস্তু হয় ন বস্তুটো
কমে আলু খ
হা আলু গুটি দি ভাল লাগে এই আজিকালি কি আগৰ দিনৰ খাদ্যভাস আৰু এতিয়া খাদ্যভাস সলনি হ'ল নাই এতিয়া ল'ৰা ছোৱালীয়ে কোমল চাউলে চিনি নাপায় এতিয় লৈৰা ছোৱালে কোমল চাউলে চিনি নাপায় আৰু কি দিন আহিছে নহয়
আজিকালি দোকানৰ বস্তু আ
সমাজখন সলনি সলনি দিশলৈ গতি কৰিছে হলেও কিন্তু কিছুমান বস্তু আছে দ পৰম্পৰা খিনি কিছুমান মানুহৰ বহুত ধুনীয়াকে অ আছে এতিয়া মিচিং সম্প্ৰদায়ৰ মানুহখিনি সিহঁতৰও তোমাৰ ধৰি লোৱা সিহঁতৰ এক গ্ৰুপটো থাকে তোমাৰ আকৌ